আজি চ'চিয়েল মিডিয়াৰ বিষয়ত কথা পাতো দিয়া।
হয় এই খিনি বৰ ভাল বতৰ বুলি কৈইছা হ'ব দিয়া
অ' মানে তুমি আ' চ'চিয়েল মিডিয়া ইউজ কৰা নে?
তেনে ক'ব গ'লে ইমান এট ইউজ নহয় বাত হয় ও বা কিবা ইমান ধৰি কোৱা বিষয়ে হ ওক ইউটিউবত আছে বা এপ এটা আছে। সেইটোৰ পৰা বহুত খিনি তোমাৰ আ' মানে কি ক'য় কামত সেইবোৰ হা ছচিয়েল মিডিয়া কব গ'লে সেইটোয়ে হয় আৰু বাকী যিবিলাক তাৰ আছে ফেচবুক হওক ইনষ্টাগ্ৰাম হওক আহ সেইবিলাক কিন্ত এটা ইউজ নহয় এই কাৰণ আজি দিছ সেইবোৰ তোমাক বহুত প্ৰব্লেম দিযে মই ভাবো সেইকাৰণে
হ
ষ্টুডেণ্ট হিচাপে ইউটউবটো আৰু ইউটিউবটো ইউজ কৰিব আৰু চচিয়েল মিডিয়া হিচাপে তোমাক কোৱা নহল
ম জানিব পাৰি। আৰু তোমাৰ মানে তুমি কি এপ ইজ কৰা বেছিকে চছিয়েল মিডিয়াৰ?
অ', চছিয়েল মিডিয় তম বেছিকে তোমাৰ এই ইউিউব ত চাওঁ ভিডিঅ' যবিলাক মই ধৰা কিছুমান নাজানো টপিক আহ সেইবোৰ মই মাৰি দিও ইউটিউবত আৰু ইউটিউবৰ পৰা চাই লওঁ বা বুজি লওঁ। তাৰপিছত নেক্সট তোমাৰ এটা আছে এক্স বুলি যিটো আগতে আমি টুইটাৰ বুলি জানো। অ', তাতেও সখিনি আন তোমাৰ আহি থাকে তোমাৰ এইবিলাক যুনবোৰ থাকে সেইবো আহি থাকে তোমাৰ আৰু নেক্স নেক্সট ক'বলৈ গ'লে চিয়েল মিডিয়া সেনেকুৱা চচিয়েল মিডিয়া নহয় বাৰু, এইটো এটা এ আই হয়, গুগ এইবিলাক ইউজ কৰো বাকী তুমি। তুমি কোনটো এপ বেছিকে ইউজ কৰা বা তোমাৰ টাইম বেছি কেইটাতে থাকে আৰু দিনটোত লাগে
মই মই এনেই ইষ্টাগ্ৰাম কৰো, ইয়াত মই ফটো ভিডিঅ আৰু মানে বি বিভিন্ন প্ৰকাৰৰ মানে শিক্ষা অনু মানে শিক্ষামূলক বিষয় বস্তু চাওঁ আৰু কিবা কিবি আৰু বেলেগ জা টুৰিষ্টৰ ভিডিঅ' বোৰ চাওঁ।
হয় হয় হয় তুমি বৰ ভাল কথা কৈছা মইো বাৰু চাইছিলো আগতে ফুৰিব ট্ৰেভেলিং ভিডিঅ' বিলাক চাইছিলো তাতে বা জানিবও পাৰিছিলো ক'ত কি আছে কি নাই বা কেনেকৈ তাত যাব পাৰি বা তালৈ যাওঁ কি খৰচ হয়। আৰু ছুমান ভালবাল কট পঢ়াৰ বিষয়ে ব আহে কিছুমান ভাল হয় বাট মানে অকণ বেছি আ ৰিলচ চিলচ চালে মানে অলপ প্ৰব্লেম হয় টা আছোঁ, আহ তোমাৰ কোৱা? তোমাৰ কেনে ৰিলচ চিলচ চোৱা নে তুমি?
অ মইটো ৰিলচ চাইয়ে থাকো। ৰিলচটো মানে এনেকুৱা নাচ চাওঁ আৰু, কিবা আৰু জানিব লগীয়া বস্তুৱে চাওঁ।
হয়, হয়, আৰু তুমি এনেই কিবা বেলে মানে এনে, হয়। কোৱা।
অ, আৰু তুমি আ এ অনলাইনত ফটো প'ষ্ট কৰি ভাল পোৱা নে নাই?
নাই মই অনলাইনত ফটো পৌষ্ট কৰি ইমান ভাল নাপাওঁ। কাৰণ মই আহ মানে কি নিজৰ লাইফটো অলপ প্ৰাইভেট ৰাখিয়ে ভাল পাওঁ। আহ সেইকাৰণে ইমান অনলাইনত মই ফটো পোষ্ট নকৰো, বা কৰি ভাল নাপাও। তোমাৰ কোৱা, তোমাৰ কেনেকুৱা?
হয়, মই মাজে মাজে ফটো পৌষ্ট কৰোঁ। আৰু কেতিয়াবা মানে অ এটা ভাল জেগাত ফুৰিব গ'লে আৰু ফটো পষ্ট কৰো, ভাল ফটো থাকিলে।
আচ্ছা, আৰু এনে বেলেগ কিবা?
ষ্টৰি থওঁ আৰু।
আৰু ভিডিঅ' বনোৱা নে?
অ ৰীলচ বনাও, অ ৰিলচ বনাও কিন্তু মই পৌষ্ট নকৰোঁ কেতিয়াও।
আচ্ছা, এ নিজৰ মাজত।
আৰু, অ হয়।
আৰু এনে তুমি ছচিয়েল মেডিয়াত কিমান টাইম স্পেন্দ কৰা?
আ, ছচিয়েল মিডিয়াত মোৰ, হাৰ্ডলি তোমাৰ ইউজ হয় এক ঘন, দুঘন্টামান হয় আৰু দিনটোত। অ' দুঘণ্টা মানে হয়, অ' অ' কেতিয়াবা বেছিও হৈ যায় বাৰু, অ' এনে নৰ্মেল এভাৰেষ্ট তোমাৰ আ দুঘণ্টা হয় আৰু।
আত্ছা। ময়ো এ এক ঘন্টা বা দুঘন্টাই চাওঁ।
হয়-হয়, বাকী সেই তোমাক এটা সুধিব লগা আছিল। লোৱা মই শোত নাই বাৰু।
আচ্ছা, কোৱা।
অ মে তুমি, কোনটো ছচিয়েল মেডিয়া এপ তোমাৰ বেছিকে ইউজ হয়?
মই বেছিকে ইনষ্টাগ্ৰাম ইউজ কৰোঁ আৰু ইউটিউবো ইউজ কৰোঁ কেতিয়াবা, কিবা মানে পঢ়া-শুনাৰ এইটো বিষয়ত কিবা জানিব হ'লে ইউটিউব ইউজ কৰোঁ।
হয়, আচ্ছা ঠিক আছে বাৰু তুম তোমাৰ মানে ইউটিউব আৰু তোমাৰ ইনষ্টাগ্ৰাম।
হয়। আৰু তুমি চেলিব্ৰিটি ফল' কৰা নে নাই, চচিয়েল মিডিয়া?
তুমি বৰ ভাল কৰিলা এইটো কুৱেশ্চনটো সুধি পিনে। মই চেলিব্ৰিটিজ বুলি ক'লে, সেনেকুৱাকৈ কাকো ফ'ল' নকৰোঁ। অ' এনেকে বাৰু মোৰ। ফ'ল' কৰা নাই। অ', কাৰণ মোৰ বস্তুটো অলপ বেলেগ। ধৰণৰ সেইকাৰণে ফল' নকৰাও বাট, এনে চাও কেতিয়াবা, বাট। এনে আহিলে বা ভিডিঅ'ত আহিলে বা শৰ্ট। পুলি এটা বস্তু আছে, তাতে আহিলে চাওঁ কেতিয়াবা, কিবা লাগতিয়াল বস্তু হয় যেতিয়া, হয় আৰু তুমি?
এনেকা চেলেব্ৰটিক টো ফ'ল কৰা নাই কেতিয়াও, এনে আৰু উচৰা উচৰি ফ্ৰেণ্ডবোৰক ফ'ল কৰিছ।
হয়, হয়, ঠিকে কৰিছা। অ', এনে তুমি কিমান মান সময়ে খেদোৱা বা ইউজ কৰা? মানে, ইউজ হয় আৰু তোমাৰ, দিনটোত।
মই এ দিনটোতো হৈ যায় আৰু মাজে মাজে চাও আৰু এক দুই ঘন্টা।
আচ্ছা আৰু তোমাৰ কাৰণে। অ', অ', আচ্ছা। তোমাৰ কাৰণে এনে ছচিয়েল মিডিয়া ইউজফুল হয় নে? তুমি ভাবা নে, যে তুমি এই এই ছচিয়েল মিডিয়া তোমাৰ কাৰণে ইউজফুল হয়। বা বেনিফিটছ আছে কিবা।
অ', মোৰ ঘৰত কিন্তু ভালেই হয়, মানে কেতিয়াবা আমি কিবা, আমি এডুকেশ্বনৰ মানে বিষয়ত কিবা মানে চাব পাৰি। বহুত হেল্পফুলো হয় ষ্টুদাৰ ষ্টুডেণ্টৰ কাৰণে।
আচ্ছা
আৰু এনে তুমি ফ্ৰেণ্ডৰ লগত কথা পাতা নে নাই, চচিয়েল মিডিয়াত?
হয়, হয় কৰিব পাৰি কৰো নাই বা কেতিয়াবা কিবা ইম্পৰ্টেণ্ট থাকিলে বা ক'ৰবাতা যাব লগা থাকিলে। ক্ষেত্ৰত অ', ইউজ কৰা হয় অ'। বাকী এনে ইমানটা ইউজ নহয় বাৰু অ', লাগা হয় বা ইম্পৰ্টেণ্ট থাকে তেতিয়া কৰো। তোমাৰ?
অ', মইও কেতিয়াবা কৰো আৰু মানে, কোনোবাই মানে, অ', এইটো স্কুলৰ ফ্ৰেণ্ডক কৰো বহুত দিন হৈ গল ন' কথা পাতা নাই কেতিয়াবা কৰো মাজে মাজে। আৰু এনে তুমি ইনষ্টাগ্ৰাম বেছি ভাল পোৱানে ফেচবুক?
কিন্তু মানে যদি তুমি এটা চুজ কৰিব দিয়া তেনেহলে মই যাম ইনষ্টাগ্ৰাম লগত। তোমাৰ?
আচ্ছা, মই ইনষ্টাগ্ৰামে বেছিকে চাওঁ সেইকাৰনে, মই ইনষ্টাগ্ৰামকে প্ৰিফাৰ কৰো।
ঠিকে আছে বাৰু ইনষ্টাগ্ৰামটো অলপ
অ'
আহ আৰু আছিল তুমি তুমি ভাবা নেকি যে চচিয়েল মিডিয়া এক্টিভ হয়।
অ' বেছিকে চাই থাকিলো এডিক্টেভে হয় অ অ কোৱাচোন
চছিয়েল মিডিয়াতম ভাবা নিকি যে আমাৰ ষ্টুডেণ্টৰ কাৰণে এডিক্টিভ হয়
হয় মানে বেছিকে ইউজ কৰিলে এডিক্টেভেই হয় আৰু মানে মাজে মাজে চালে ইমান এইটো নহয় একো মানে এফেক্ট নকৰে
হয় আৰু সেই তুমি আহ হুম কোৱা
চছিয়েল মিডিয়াৰ কিবা এডভাণ্টেজে বা ডিচএডভাণ্টেজে
অ অ ডিফৰাইণ্টিভ বোলে কলেটো সেইটুয়ে যিটো আমি ক আগতে ডিস্কাশ কৰিলো যে তুমি তাৰ পৰা কিবা কিবি শিকিব পাৰা কিছুমান টপিকবোৰ আহে কিছুমান ডাটা আহে তোমাৰ গভমেন্টৰ সেইবোৰ চাব পাৰি তাৰপিছত আৰু ক অ পোন্ধৰছেকেণ্ড ছেকেণ্ড বা দহ ছেকেণ্ডত কিছু ঠাই বিষয়ে জ'গ্ৰাফ বিষয়ে জানিব পাৰি বা হিষ্ট্ৰ্ৰী ৰিলে ৰিলেটেড কিছুমান আহে সেইবোৰ চাব পাৰি আৰু ত' এইবোৰ এডভানটেজত আহে আৰু ডিচএডভানটেজ বুলি ক'বলৈ গলে তোমাৰেই মেইনলী তিয়া কিছুমান অলাগতয়াল বস্তু তোমাৰ চ ম আহি থাকে তেতিয়া ভাবো যে টাইমটো মেইন প্ৰব্লেম হয় অ চচিয় মিডিয়াত এনে চাই থাকো কেতিয়াবা এ এডিক্টিভ হৈ গলে এনেই হাতখনন দিয়া যায় বা মানে কি কয় এই স্ক্ৰল কৰা যায় সেইটো মই ভাবো দিছে হয় তোমাৰ মতে কোৱা
আছা অ মোৰ মতেও এডভানটেজ হলে সেইটয়ে আমি কিবা কিবি আৰু মানে শিকিব পাৰো আৰু বহুত মানে এটা জোগাৰ এটা ঠাইৰ পৰা মানে বেলেগ ঠাইৰ কিবা মানে কালচাৰেল আৰু কিবা মানে ত' খানপানৰ বস্তুবিলাক মানে চাই কিনে আৰু মানে গম পাব পাৰো যে মানে বেলেগো কালচাৰ কেনেকা থাকে
হয় হয় হয় ঠিক কৈছো তুমি আমি জানিব পাৰো বাহিৰা বস্তু বিলাক বা বাহিৰত দেশৰ কেনেকুৱা বা বেলেগ এটা কালচাৰ কেনেকুৱা তাৰ হয় ঠিক কৈছা তুমি অ আৰু আছিল তোমালোকক আছিল অ তুমি ভাবা নেকি অ মানে অ মানে ছ'চিয়েল মিডিয়া থাকিব পাৰিবনে আজি আজি দিন আৰু এৰি ন
আজিৰ দিনতো মানুহে মানে চচিয়েল মিডিয়া মানে জৰিয়তে বেছিকে মানে বহুত বস্তু জানিব পাৰিছ ন সেইকাৰণে আৰু থাকিব নোৱাৰে আৰু এনে তুমি কিবা নতুন বস্তু শিকিব পাৰিছানে নাই হয় হয়
নাই নাই নাই নন বস্তুজিব পাৰি তমাৰ নত বস অ পাই ব
হয় হয়। ঠিক আছে দিয়া থেংক ইউ।